হেল্ল'
হেল্ল'
অ' শুনা পাইছা নে?
অ' পাইছোঁ, কি কৰি আছা?
এয়া, আছোঁ তুমি?
মই আছোঁ এ, ভাল নহয় দিয়া ইমান আৰু।
কিয়, কি হৈছে?
এ, বৰমাহ কালি ৰাতিয়ে অসুখ হ'ল।
অ',
মানেহে কি হৈছে মানে, প্ৰথমৰ পৰাতো একো ধৰিব নোৱাৰি এনে অকণমান, অকমাণ পেটটো বেয়া লাগি থাকে।
অ',
এতিয়া মানে, কালি আকৌ অকণ হেৰি হোৱা কাৰণে দেখাব কাৰণে নিলে ৰাতিয়ে।
অ',
তাৰপিছতে এ, ফেটি লিভাৰ ওলাইছে মানে। অ' সেয়া মানে এতিয়া গোটেইবিলা হে দেখাই কৰিব নিছে আহিছে তাক তাকেহে, গোটেইবিলাক বহি কৰি তাকে আলোচনা কৰি আছোঁ। মানে কি হয়, মানে ফেটলিভাটো হ'লে মানে গম নাপায় হেনো।
অ' অ'।
অ' এণ মাজতে হেনো এয়া পেটটো বোলে ওপৰৰ ফালে সু চাইড টো অলপ বিষাই মানে এ, নৰ্মেলি পেট বিষাই থাকে যে।
অ' অ'।
এ, গম নাপায় আৰু এদিন, দুদিন এনেকে পেট বিষুৱা বুলি কৈছে তাৰপিছত আক ক'ত হ'ল বহী এনেকে খাই দিয়ে ভাল পায়।
অ',
এ, এনেকে থাকোঁতে কালি যেতিয়া আকৌ মানে বেছি হ'ল নিচিলে মানে, বেলেগ বেমাৰৰ কাৰণে দেখা সেই দেখুৱাত তে মানে এতিয়া ওলালেগে ফেটি লিভাৰ টো।
অ' হয় এইটো কিহৰ কাৰণে হয় ফেটি লিভাৰটো?
অ' তাকে এতিয়া কৈছে আৰু মানে কি হয় এইটো হ'লে হেনো বহুত মুখ বাচিব লাগে অ' একো খাবই দিয়া নাই হেনো অ' অ' মানে মাছ, মাং স ঘৰত ধৰা যিমান আৰু ভিটামিনৰ এনেকুৱা বস্তু যে কণী, মচলা জাতীয় খাদ্য এইবোৰ হেনো খাবলৈ নাপায় মানে নিদিয়ে আৰু ডক্টৰে খাবলৈ। উম, এতিয়া বইল ভাত এনে ধৰা পাচলি ঘৰত কৰা।
অ' অ'
অ' সে তেনেকুৱা টাইপৰ দাইলতে দি
অ' মানে বইল খাব লাগিব নেকি, বইল খাব লাগিব?
অ' বইল খাব দিছে দেখোন ডক্তৰে। এই ফেটি লিভাৰটো হ'লে হেনো এইবিলাক মানে জলা মছলা জাতীয় বস্তু অ মাছ, মাংস কণী মানে একো হেনো খাব নালাগে তাকে অ তেলাল বস্তু। খাব নোৱাৰে আৰু বইল খাব লাগিব। অ ঔষধ খাই থকা লে। মানে আমিও প্ৰথম নাজানো ইমান ন চাই থাকে। আকৌ হেৰিলে লেটিন টো এনেও মানে অজিয়ন হয় আৰু ভাল নহয় লেট্ৰিন টো। এ মানে কেতিয়াবা এনেও হয়। হৈ আছিলে কৈছে তেনেকুৱা হৈ আছিলে। কিন্তু মানে কোনো লক্ষণ নাই বোলে এইটো ধৰ বেমাৰটো হ'লে বা মোৰ যেনে কে ধৰ এতিয়া আমাৰ জ্বৰ উঠিছে ন। উম। ভাত খাবলৈ মন নাযায় দিয়া মুখখন বেয়া লাগে, গা-টোৱে গৰম উঠি আহে। এয়া হেনো মানে কোনো লক্ষণ তেনেকুৱা নাই। কিন্তু যেতিয়া ধৰ বেলেগ অ' অ'
তোমাৰ ফেটি কোনো হেৰি ন আগজননী নাই মানে।
অ' নাই নাই যদি তুমি ধৰা কিবা এটা বেলেগ হৈ আছে। তাতে তুমি সেইটো বেমাৰ দেখাব গ'লা নহয়। সেই তেতিয়া মানে এ ধৰা পৰে সেইটো বেমাৰ। এনে মই চাইছো বাৰু এ বহুত এনেকে হেৰি। পঢ়ি পঢ়ি কৰি চাইছোঁ। এই তাতো কিন্তু তেনেকৈয়ে পাইছোঁ। এইটো কিন্তু যকৃত ত মানে কাৰণেই হয় বুলি কৈছে। আমাৰ দেহত যিটো যকৃতত সেইটোত মানে হয় বুলি কৈছে। মানে মই অ' অ' সেইটো এই খালেহে অলপ বিষাই। বেলেগ মানে একো নহয় আৰু গম নাপায়। পেটটো ক কেতিয়াবা নৰ্মেল বিষায়ো থাকে দিয়াচোন কেতিয়াবা ন?
অ' মানুহৰ বিষাই সেইটো তুমি ফেটি লিভাৰ বুলিনো কেনেকে গম পাবা ন'?
অ' সেইটোতো দেখুওৱা কৰা ন পৰে ন। কি খাব যাবা? সেই তেতিয়া এতিয়া ধৰা পৰিছে। তাকেহে গোটেই বিলাকে বহি কৰি লৈ আলোচনা কৰিছোঁ। মানে কেনেকে খোৱা-বোৱা বহুত হেৰি কৰিব লাগিব এতিয়া আৰু। এ বেছি ভাল ইমানো হেৰি নহয় বুলি কৈছে যদিও মানে যত্ন কৰো বা হেৰি কৰো নিজৰ অ অ' তেতিয়া ভাল হ'ব বুলিয়ে কৈছে। উম তাকেই ভাবোঁ।
কি খাব লাগে কি কি খাব নালাগে এইবিলাক চাই
অ'অ'সেইয়াই, উম তাকে একদম। ইহঁতৰ লগত আলোচনা কৰিছে, কৰি কৰি লৈ পৰা আৰু মানুহেও কৈছে জনাসকলে। যিখিনিয়ে জানে তেওঁলোকেও কৈছে, ইমান চিন্তা কৰিবলগীয়াও নহয় বাৰু। তথাপিও অলপ মানে হেৰি হৈছে যে বয়স হৈছে যে।
অ।
সেয়াহে আৰু মানে আৰু দিয়াচোন। অ' অ' সৰু সৰু অকনমান ভূলৰ- কাৰণে কেতিয়াবা একে বহুত হেৰি হৈ যায়গে। উম তাকে হে
তেন্তে মাংস-চাংস নিদিবাই।
অ' অ' নাই নাই একদম মানে বন্ধ কৰি দিছে, উম'।
অ।
বন্ধ কৰি দিছে মাছ মাংস এনে কি টো এ ধৰা এতিয়া জ্বৰ-চৰ উঠিলে এই সৰু ল'ৰা-ছোৱালী জ্বৰ উঠিলে বা হেৰি হ'লে, মই কিন্তু মোক প্ৰমাণ পাই থৈছো, এই যে নয়নতৰা ফুলটো যে
অ অ
সেইটো ফুলটো যদি তুমি পাতটো চাই তিনিটা ললা পাঁচ তাৰপা এনেকে বি হেৰিকে ল'ব লাগে আৰু সাতটাকে লৈ মোহাৰি যদি সৰু ল'ৰা ছোৱালী দেই ডাঙৰৰ কাম কৰে নে নকৰে মই নাজানো বাৰু। কিন্তু মই খোৱাইছিলো, আঠমাহ হৈ থাকোতে অ জ্বৰ উঠিলে এক একদম মানে মই প্ৰমাণ পাইছো। কিমান জ্বৰ উঠিছে গোটে ৰঙা হৈ গৈছে জ্বৰত।
অ অ
ভগৱানৰ নিচিনাকে কৈছো আৰু দে এজন মানুহ আহি পেলা, ক'লেহি মানে ল'ৰাটোক দেখি পেলা কৈছেহি যে কি হৈছে মই যেতিয়া কলো জ্বৰ উঠিছে আঠমহীয়া ল'ৰা এটা দিয়া চোন কলে মই অ ঔষধ এটা দিম খোৱাবিনে বুলি, মই বোলো আপুনি যি দিয়ে মই তাকে খোৱাম।
অ
সেই তেনেকে কলো কোৱাতে কৈ ছে সেই তেলৰ পেকেট এটা, ধুপৰ পেকেট এটা বোলে মাননি এটা লাগিব।
অ
আৰু মানে সেইটো দি পেলা তুমি নিজেও খোৱাই থাকিব পাৰা। যদি সৰু ল'ৰা ছোৱালী হয় সেয়ে তিনিটা, পাঁচটা, সাতটা
শুনাচোন নয়নতৰা ফুল যে তোমাৰ এই বেঙুনীয়া কালাৰৰ ন।
অ অ বেঙুনীয়া কালাৰটো যে
অ গম পাইছো ই সৰু সৰু যে।
অ ফুল যে চ অ সকলোৱে ঘৰত থাকে পায় অ সেইটো পাতটো তুমি মোহাৰি পেলা হাততে, এ চামুচ পাতত বা সেই জ্বৰ উঠি থাকিলে সৰু ল'ৰা-ছোৱালী মুখতে দুই টোপ বা তিনিটোপ এনেকে যদি তুমি মানে পেলাই দিয়া নহয় মানে তিতা তিতা লাগিব কিন্তু বহুত জ্বৰটো মানে এই তৎক্ষণাত নাইকিয়া হৈ যাব। আৰু সৰু ল'ৰা-ছোৱালী এয়া অ মূৰটো বা এই তালুখন তালুখন কুমলীয়া হৈ থাকে ন, সেই তেতিয়া শিঠাটো মানে লৈ পেলাই সেই যিখিনি মানে এই তালোখন আৰু মেইন যে ধপ ধপনি এনেকে ধপ ধপনি এটা উঠি থাকে সেইখিনিত তে হেৰি পলেপ দি পেলাই থৈ দিব লাগে।
অহ
মানে জ অ অ পাত টো ৰস খিনি খোৱাই দিয়াৰ পিছত যি তোমাৰ এই পাতটো যে সেই পাতটো এই তালুখনৰ মেইন যিখিনি মানে আমি এ চুই চালেটো গমে পাওঁ বহুত একদম হেৰি হৈ থাকে ন সৰু ল'ৰা-ছোৱালী অ সেই খিনিতে মানে প্ৰলেপ দি থব লাগে, মই মানে নিজে প্ৰমাণ পাইছো। বেলেগৰ কথা নুশুনো আৰু মোৰ মানে বেলেগ ঔষধে একো কাম নকৰিলে মোৰ তেনেকোৱা মানে মোৰ ল'ৰাটো কাম কৰিছে মই সেইটো কাৰণে মানে সৰু ল'ৰা ছোৱালী এতিয়া জ্বৰ উঠিলে ঘপককৈ মেডিচিন এনেকৈ খোৱাতকৈ মানে এইটো এ একো অপকাৰ নকৰে কিন্তু তিতা তিতা লাগে একদম আই দিয়া লগতে মানে
অ এতিয়া শুনা এতিয়া শুনা এই মই যে নিজে যে দিওঁ পলিঅ' বেজী বিলাক যে দিও
অ অ
এতিয়া জ্বৰ যে উঠে তেতিয়াও দিব পাৰিম নে
জ্বৰ উঠিলে পলিঅ'ত নিদিয়ে ন নাই নোৱাই
নোৱাৰে ন মানে এনেই নৰ্মেল জ্বৰ উঠিলে দিব পাৰিম আও
অ অ মানে কি হয় এটা অ জ্বৰ উঠি থাকিলে কিন্তু আমাৰ আগতে ল'ৰা ছোৱালীক দিওঁতে দিয়া নাছিলে বাৰু
অ অ অ
পলিঅ' বা এনেকে বেজি চেজি তথাপিও এতিয়া সুধি চাব পাৰা ন কেনেকুৱা কি কথা মানে সকলোৱে হেৰি কয় কিছুমানে আকৌ ঘ ঘপককে দি দিয়ে বাৰু এনে জনামতে কিন্তু জ্বৰ উঠিলে এনেকুৱা হেৰিবিলাক নকৰে
নকৰে আৰু তোমাৰ ঔষধ এইবিলাক গাঁৱলীয়া ঔষধ কৰিলে আৰু ভাল ন আৰু তুমি পাইছা তুমি প্ৰমাণ
মই নিজে প্ৰমাণ পাইছো আৰু তেতিয়া মানে কোনো কাৰোবাৰ সৰু ল'ৰা ছোৱালী জ্বৰ উঠিলে মোক কৰোৱে প্ৰথম ডক্তৰক মানে দেখুৱাৰ আগত এবাৰ মানে খোৱাই চাব দিওঁ কাৰণ বেলেগৰ হলে মই বিশ্বাস নকৰিলো হয় কিন্তু মই যেতিয়া নিজে খুৱাইছো নহয় মই এতিয়া মানে চবকে কওঁ মানে জ্বৰ উঠিছে নহয় আপোনালোকে এবাৰ মানে কৈ চাওকচোন, উম অ কিন্ তো ডাঙৰ কাম কৰে নে নকয় সেইটো মই গম পোৱা নাই কাৰণ মই ডাঙৰক দি চোৱা নাই। কিন্তু সেই এবছৰলৈ লৰা ছোৱালীক মানে দিব পাৰি আও কিন্তু সেই চিগা আগত অ তুমি সেই ধ মাননিক কিবা এটা যি দিয়া তুমি ধূপ এটা ধূপ দাল জ্বলাই কিনে সেইটো পইচা তুমি মানে ঘৰত ৰাখিব নোৱাৰিবা
অ মানে গছ জোপাতে মাননিটো দি ল'ম ন
অ অ কলপাত এখন পিলেক এখন দে তুমি ধূপ পেকেট এটা, তামোল পাণ এটা, পইচা এটা দি ললা সেইটো তাৰ মানে ঘৰত তুমি নাৰাখিবা
অ ভগৱানক দি
ভ ভগৱানক দি ল'ব লাগে তাৰ পিছত তুমি পানী অকন ঢালি ছিগিলা নহয় ছিগি ভ পিছত তুমি অসুধ টো দিয়া পিছত সেইটো মানে তুমি মানে কি আও ওচৰত ইমান নামঘৰ থাকে, থান থাকে ন সেনেকুৱাত তেতিয়া আমি দি দিব পাৰা দি দিলে সেইটো ধৰ ভগৱানে পাই যায় ন এ ইমান সৰু অ সৰু ল'ৰা ছোৱালী সেই তুমি তাৰমানে নিজেও কৰিব পাৰা মোক মোক মানে কৈ থৈ গৈছে আহ যে মই মানে তিনিদিন মানে মানুহজনে এদিন দি গ'ল নহয়, কৈছে হেইত তুমি নিজে ছিঙিব পাৰিবা এনেকে কৰি ল'বা বুলি কৈছা তাৰ পিছতহে তেওঁ এ প্ৰথম দিলে মইও দুদিন দিলো মানে একদম বহুত খিনি ৰেহাই পালো জ্বৰ নাইকিয়া নাইকিয়া হৈ গ'লগে।
অ', আৰু শুনা, আৰু শুনা মানুহে যে কয় মাক বিলাক কামত নিদিয়ে, সেইটো মানে কামত দি
অ', নাই-নাই নহয়, চবে বাৰু তেনেকুৱা নহয়। কিন্তু মোক নিজে কয় গৈছে, যে তুমি মই দুদিন দি এদিন দিলোঁ নহয়, তুমিও দুদিন দি দিবা, বহুত প্ৰমাণ পাবা বুলি কৈচে। সেইকাৰণে কৈছোঁ মানে, মই চবকে কওঁ মানে সৰু ল'ৰা-ছোৱালী মানে যাৰ থাকে, কাৰণ এইবিলাক ইমান মেদেচিন খোৱাই থকাতো একো ভাল নহয়, দিয়াচোন কিমান কেমিকেল ন' এইবিলাক বস্তু। যিমান পাৰি ঘৰুৱা পদ্ধতিৰে ভাল কৰিব চেষ্টা কৰিব লাগে। অ', অ', অ', দিয়া, অ', দিয়া।
কৰিবা দেই টাইম পালে, অ', ঠিক আছে, হ'ব দিয়া।